আহ অ' এ মই হেৰি কৰিলো ৰবা, মই তোমাৰ পানী কাটিলো অলপ ভোক লাগিলে ৰাতিপুৱা দোকানত খোৱাটো মোৰ ভাল নহ'ল, বামী কাটি পেলাই বামীটো ফাটি গৈছিলে, ফাটিলে বোলে ভাল হয়নে? মানে এ দোকানতে, সেই ধুই মেলি কাটিলো কাটি মই বোলো মাছটো ফ্ৰাই কৰোতে অলপ দেৰি লাগিব ন। মই বোলো বামীকে অলপ খাই লওঁ সেই তাকে কাটিলো চেনি দি মই ভাল পাওঁ বস্তুটো। চেনি দি মই নাজানো ভিটামিন আছে। আছেনে নাই তো চেনী দি পোৰা খাই ললো আৰু দুই পিচ। হে হে সেই হে সেইয়া তোমালোকে ই। খোৱা নে মামি খোৱা।
খাওঁ মই বেয়া।
অহ হাহা আৰু বামীদি হেৰি গাখীৰ দিও খাব পাৰি।
অ পাৰি অ মই বেয়া পাওঁ। মই এনেও ফল চল নাখাও নহয় কলো নাখাও আপেলো নাখাও উম মই। এইবিলাক।
এ হে হে অ মই বেয়া নাপাওঁ মই ভাল পাওঁ। মই তামানে হেৰি কৰো মই এইটো গাখিৰে জুচ বনাও এইটো বুলি নহয় এনে আপেল চাপেল। জুচ বনাই পেলাই গাখীৰ দিও আৰু সেইটোৰে মিক্স কৰি দিও হা বলি। পেলাই তাৰ পিছত মই ফিৰিছত ৰাখিদিও আৰু মানে ভাল লাগে বাহিৰত। পৰা আহি খাই পেলাই সি সি। আৰু অ অ বস্তুটোতো ভিটামিন এতিয়া ভিটামিনটো থাকে। দিয়াচুন হয়নে নহয় কিন্তু ফিৰিচত যেতিয়া ৰাখি। বা দূৰৰ পৰা আহি কেনে খাব মস্তি লাগে।
অঁহ ভাল লাগে। মই এনেই জুচ চুচ বনাই কেনে খাও আপ হেৰি আপেলৰ মই ভাল নাম। পাওঁ আপেল কিবা অহ গেছ হৈ যায়।
অহ এই বাকলিটো পেলাই দিবা বাকলিটো বেছি বেয়া।
অহ অহ।
তামানে তামানে কথাটো হল আমাৰ যিবিলাকে বিক্ৰী কৰে আ আজিকালি তাতে কিছুমান ৰঙা ৰঙা দেখিবৰ কাৰণে এই মম টাইপৰ এটা বস্তু দিয়ে চবে।
এটা কালাৰ ইউজ কৰে অহ
সেই কাৰণে তাৰ মানে এতিয়া বস্তুতটো এতিয়া আমিতো আৰু ইমান নিৰ্ভেজাল হ'ব নোৱাৰো। যিখিনি পাৰো সেইখিনিহে আমি চেষ্টা কৰিম তাৰ মানে বস্তুটো সেইকাৰণে তামানে সিহঁতে ৰঙা দেখি। দেখিবৰ কাৰণে। বাকলিটোত ইউজ কৰে গম পালা সেইকাৰণে আমি বাকলিটো মানে। পেলাই পেলাই পেলাই দিওঁ কিন্তু চবে নিদিয়ে মই সেইটো নকওঁ। কিছুমানে দিয়া আমিতো নাজানো ধৰা কোনে দিছে দিয়া নাই। সেইকাৰণে সেইটো আৰু এনেও মিক্সিত দিলে মানে বাকলিটো তোমাৰ লাগি ধৰে। তাতে বাকী খিনি দিলে গুৰি হৈ যায় মই সেইকাৰণে বাকলিটো চেলাই পেলাই পেলাই দিওঁ।
অহ অহ নহয় এনেই খালে আমাৰ মাহঁতে খালেও বাকলিটো পেলাই দিয়ে বাকলি। নাখায় অহ অহ আৰু বাকলি বাকলি খালে গেছো হয় বেছিকে।
গেছ হয় আৰু এই বেয়া আ আপেলৰ গুটিটো একদম খাব নালাগে বেয়া হয়। গুটিটো একদম নাখাবা সেইটো মানে বেয়া বস্তু হয় গুটিটো বোলে। অহ সেনেকে মই তাৰমানে দেউতাক দিলে। এনে আপেল নিদিও মই মানে একদম কাটি বাকলি চাকলি গুচাই দিওঁ গো গুটি চুটি এটাও নথকা কৰি আৰু টুকুৰা টুকুৰ কৰি দি পেলাই সেনেকে দিওঁ। মানে সেয়া আৰু কিন্তু মোৰ খালে বাহিৰত মোৰ পোক লাগে। থাকিলে মইয়ো খাম বাহিৰত এটা ৱাটাৰে ধুই পেলাই সেনেকেও খাওঁ। বাহিৰত ধৰা ভোক লাগিল এ তেতিয়া মইতো বাহিৰত সেইবিলাক বস্তু অলপ কম খাওঁ ন। তো' তেনেকেও আপেলটো বাহিৰত খালে খাই দিওঁ কিন্তু দেউতাহত।
উম। মই এনেও বেয়া পাও এইবিলাক বস্তু। ত মই কলো নাখাও ঘৰৰে কল আছে আমাৰ গছ আছে নহয় ঘৰত। কিন্তু মই নাখাওঁ মই বেয়া পাওঁ।
অ চবৰে চইচ টো বেলেগ বেলেগ বাৰু মই ফ্ৰুইটচটো বৰ ভাল পাও অ চবতকে ফ্ৰইটছ ভাল পাও মই অমিত তা পকা অমিতা আৰু তোমাৰ কমলা টেঙা এইবিলাক বৰ ভাল পাওঁ খাই
মই নাপাও মই কমলাও বেয়া পাও আৰু কেনেকুৱা জানা মই পকা অমিতা আমাৰ ঘ ঘৰৰে আছে দিয়াচোন কিন্তু আমাৰ শাহু মাত হতে খাই মই মোক দিয়ে মই নাখ খাও নাজানো কিয় বা মোৰ ফল বোলা বস্তু মই বেয়াই পাওঁ
আমাৰ যে নাই সেইটো কাৰণে থাকিলে মানুহে মানে কিনাতো বেলেগ হয় ন ঘৰৰটো কিমান ভাল হয় হুে হুে অহ অহ ভিটামিন থাকে অহ সেইটো কথা মই সৰুৰ পৰাই ভাল পাওঁ অহ অহ হয় দিয়া অহ অহ কেতিয়াবা ভাত ভাত খাব মন নগলেও ধৰা বেমাৰ আজাৰ হ'ল ভাত খাব মন নাযায় ন তেতিয়া মানে মই মানে সেই এনাৰ্জি টো আনিব ফল বিলাক খাই দিওঁ মানে মই ফল মূল ভাল পাওঁ যে সেইখিনি মই ভাত খাবৰ মন নাযায় তেনেকে খাই দিওঁ
মই যে আৰু ফল চল ভাল নাপাওঁ যোনটো বস্তুত ভিটামিন থাকে নহয় মই সেইটোয়ে বে নেপাওঁ আৰু যোনটো বস্তুত ভিটামিন নাথাকে মই সেইটোয়ে ভাল পাওঁ যেনেকে মেগী চেগী বাহিৰা বস্তু সেইবিলাক মই বেছি ভাল পাওঁ তেনে সেইবিলাকতো ভিটামিন নাথাকে হয়না অ
কমপ্লিট মেগীটো বাদ দিছো
অ মই ভাবো নাখাওঁ বুলি কিন্তু মই নাজানো কিয় বা ৰখাবই নোৱাৰো মই বহুত ভাল পাও এনেকুৱা বস্তু
মানে আগতে মই আইচ ক্ৰীম খুব খাইছিলো মই নাজানিছিলো আইচ ক্ৰীমতটো যে বেয়া আৰু দুটা বস্তু খাইছিলো আইচ ক্ৰীম আৰু তোমাৰ এই কেটবেদিজ কেটবিৰিজ যে ডায়ৰী মিল্ক ডাঙৰ ডাঙৰ ডায়ৰী মিল্ক এইবোৰ মই ভাবিছো ডায়েৰ মিল্কতটো বেয়া নহয়। সৰু সৰু চকলেটটো বেয়া। সেইটো ভাবিছিলো মই মানে হাড্ৰেড ৰুপিজৰ ডায়ৰী মিল্ক পাই নহয় মই ডাঙৰটো আনি সেইটো খাই দিওঁ অ সেই তাতে এ কাজুও থাকে খিচমিচ ডাঙৰ টোত থাকে তাৰ মানে অ অ মানে এই কেটবেট ডায়েৰিক মিল্ক যে ত' আনি পেলাই খাই দিও তাৰ পিছত মই গম পালোঁ ডক্তৰ এজনে মোক কলে যে তুমি হেৰী আইচক্ৰীম টো ত হেল্থৰ কাৰণে বেয়া হয় অ কৈছে তামানে কোনটো এক্সট্ৰেমত খাব পাৰি তুমি যদি ঘৰত নিজে বনাইছে সেইটো বেলেগ কথা কিন্তু দোকানৰ আইচ ক্ৰীম টো খাব মানা কৰিছে আৰু দ্বিতীয়তে মোক কৈছে তোমাৰ ডায়েৰী মিল্কটোও বেয়া হয় এইটো ভাল বস্তু নহয় তোমাৰ মোক কৈছে কিন্তু এ তাৰপিছত সেইটো মই এতিয়া তাৰমানে এতিয়া এশ টকা কৰি পেলাই মই দেহত দেহটো কিয় বেমাৰ কৰিম এক পইচা পইছা যাব দেহতও বেমাৰ তাৰ পিছত মই এতিয়া কিন্তু মানে মই আগতে জানা নাছিল ইমান বেয়া যে মই এতিয়া সেইবিলাক একো নাখাও আগতে মই ভ ভাবিছিলো সৰু এই লজন বিলাক বেয়া নেকি মই সেনেকে ভাবিছিলো কিন্তু এতিয়া মানে মই একদম নাখাও
আৰু ডেৰী মিল্কতো দেখা নাছিলা এবাৰ নিউজত যে ওলাইছিলে
অ মই ইমান হেৰি কৰা নাই নহ এক্সপেৰি দেট টো চাই লওঁ তাৰ এক্সপাই দেটটো চাও কিন্তু এ কিন্তু ডক্তৰে কৈছে দেৰি মিল্ক টো ভাল নহয় বোলে সেইকাৰণে মই মানে মই মানে ভাবিছিলো কি জানানে কাজু আছে কেচমিচ আছে আৰু এইটো দামি চকলেট হয় ন সেইকাৰণে ভাবিছিলো বেয়া নহয় নে এতিয়া মই কিন্তু নাখাও পইচা খৰচ কৰিম হেল্থ টো বেয়া কৰিম হয়নে নহয় সেই কাৰণে খুব বেছি বাহিৰত ভোক লাগিলে আপেল এটা কিনিলো বা মধুৰিআম এটা কিনিলো তাতে ধূই পেলাই সেনেকে দিও আৰু সেয়া অ তোমালোকৰ ভালেই দিয়া আৰু
অ চব আছে আমৰ গছো আছে আম আমাৰ মায়ে আমৰ আচাৰো বনাইছে তাৰ মানে আমাৰ উম লাগা খিনি চব আছে জামো আছে
অহ বা বহুত ডাঙৰ বাৰী নেকি অ কোনে পাৰে আমৰ ইমান ওখৰ পৰা
আমাৰ মানুহ আছে নহয় তাৰমানে আমি কুৱাতাৰত থাকো কোৱা নাছিলোঁ তোমাক কুৱাতাৰত থাকিলে আৰু মানুহ লগাই দিয়া আছে নহয় মানুহ বিলাকে পাৰি যে যেতিয়া লাগে আৰু তেতিয়া লৈ আহে তেনেকুৱা অ বাহ বেলেগ মানুহ বহুতে লৈ যায় আমি লাষ্টত খাবই নাপাওঁ
অ এইবিলাক থাকিবৰ কাৰণে অলপ জেগা লাগেতো
জেগা লাগে আছে তাৰমানে আমাৰ কোৱাতাৰটো টো য'ত আছে নহয় তাতে অ গুডাউন এৰিয়া আছে নহয় চব মানে কোম্পানী কোম্পানী এৰিয়া থাকিলে ভাগ ভাগ আছে বহুত কেইটা গোডাউন আছে নহয় ওচৰতে অ চব জেগাতে অলপ অলপকে লগাই থৈ দিছে
অ ভাল
বা এটা জেগাত আছে যদি আমৰ গছ আছে তাত জামৰ গছ আছে তাৰপিছত ছত তোমাৰ অ মধূৰিআমো আছে তাৰপিছত আম আছে কঁঠাল নাই দিয়াচোন
অ বঢ়িয়া আমাৰতো একো গছ নাই আমাৰ সেডালে পাবা সেইডাল হৈছে তামোল এ গছ এডাল চাকো আমি নাখাও সৰি সৰি যামৰ একো নাই আমি যাবো তামোল চামোল নাখাও নহয় সেয়া কেতিয়াবা আহি পৰি যায় ওচৰৰ মানুহ হেতাত দুটা ল দে আৰু বেলেগ বেলেগ একো নাই কি কৰিবা আৰু জাগাও থাকিব লাগিব ন গুৱাহাটীত নাই নহয় মাটি চবে অকমান থাকিলে ঘৰ উঠাই দিয়ে হয়নে আৰু সেইয়া আৰু তেনেকে ভালে এয়া থাকিলে ভাল ভাল দুডাল শাক পাচলি যদি ঘৰত লব ৰুব পাৰিছে বেছিটো নহব বাৰু কিন্তু এটলিষ্ট ধৰা ঘৰত যদি শাক পাচলি দুটা উঠাই খাব পাৰিছে সেইটোয়ে বহুত আৰু
আমাৰ কোৱাটাৰটো অলপ অলপ জাগাতে লগাই থৈ দিয়ে মানে ঘৰৰ কেইটাতো খাব পাৰি হয় নে নহয়
আমাৰতো মাটিয়ে নাই তেনেকে
অ ন তাৰ মানে পিছফালে অলপ জোগা ৰয় নহয় কোম্পানীৰ পিছফালে জোগা ৰলে অলপ তাতে অলপ অলপকে ৰুই থৈ দিয়ে অলপ দুটামান জল কীয়াৰ পুলি দুটামান হেৰিকে কিবা কিবি লগাই থৈ দিয়ে বিলাহী চিলাহী এনেকে আমি কি কেতিয়াবা কিনি খাব লগাই নহয় যেতিয়া দাম বাঢ়ে নহয় তেতিয়া আমি এবাৰ দাম বাঢ়োতে বহুত যে বিলাহীৰ দাম বাঢ়িছিল আমি কিনাই নাছিলো জানা আমাৰ ঘৰৰ বিলাহীয়ে হৈ গৈছিল
অ
অ তেনেকোৱা অলপ অলপকে লগাই থৈ দিলে ভালে হয়
ভাল ভাল হয় ভাল হয় এতিয়া কি যোগাৰ কৰিছা বনাব বনাই আছে অ বেছি সময় নালাগে বনাব হয়নে অ মোৰ আধা ঘন্টাই যদি লাগে একো ন সৰু আধা ঘণ্টা হৈ যায় বনোৱা চব
অ তাৰমানে আমাৰ ৰাইচ কুকাৰ আছে আৰু ইণ্ডাকচন আছে নহয় তাতে বনাই আছো বেছি টাইম নালাগে
তোমালোকৰ গেছ ইউজ কৰা নে?
গেছ চাহ চাহ তাহ কৰাকে গেছ ইউজ কৰো আৰু ৰুটিত বেছি গেছ লাগে। নহয়, ৰুটি হে গেছত বনাই, বাকী চব আমাৰ ইণ্ডাকচনতে বনাই।
হয় নেকি। আচ্ছা মায়ে ইণ্ডাকচন ইউজ কৰিব ভয় নকৰে?
ভয় কৰে ভয় কৰে। ভয় লাগিলেও কি হ'ব তাৰমানে শিকাই থৈ দিছো নহয়, এনেকে কৰিবি ভয় কৰিব লগা কথা অ। ভয় কৰিলে কেনেকে হ'ব, গেছৰ যহে দাম বাঢ়িছে বাপৰে।
মোৰ তাতে ইণ্ডাকশ্যনে আনো নেকি। তাকে ভাবিছো। কিন্তু হেৰি এই মই কথাটো কৈছো আৰু ইণ্ডাক ইণ্ডাক্সন থাকিলে কিবা হাই ভলটেজ লাগে নেকি, এনেকে কিবা হেৰি আছে নেকি? মইতো ভাড়া ঘৰত থাকো। সেইকাৰণে সুধিছো আৰু মইতো ধৰা ভাড়া
লাগিবও পাৰে মই তাৰ মানে তেনেকে নাজান কিছু ইমান কম দামী দামৰ লগত কথা আছে নহয় কম দামী আনিলে ভল্টেজ টো ইমান নালাগে। তেনেকোৱা হয়। সুধি কেনে দোকানত সুধি কেনেহে আনিব লাগিব। আমাৰতো ইয়াতে কোম্পানী ন, এ কোম্পানী হলেতো এতিয়া হাই পাৱৰ ইয়াতে চলিয়ে থাকে ন।
অ তোমালোক কিমান হ ইউজ কৰা এই হেৰি ইণ্ডাকচন?
ইণ্ডাকচন টো আমাৰ কিমান পাৱাৰৰ আছে। আমাৰ তিনি হাজাৰ পাঁচশ লৈছে। বেছি দামী নহয়।
তিনি হাজাৰ পাঁচশ।
অ তাৰ মানে তিনি হাজাৰো পাই যায়, কমতে পাই যায়, পঁচিছৰটো পাই, অ'।
ভাত-চাত কৰিব পাৰা, ভাত চাত হয় বনোৱা?
অ চব বাচন ইউজ কৰিব পাৰি তাতে। আমাৰটোত, অ কি নহয় আমাৰ ত চব বাচন ইউজ কৰিব পাৰি।
সৰু সৰু অ সৰু সৰু বাচনো ইউজ কৰিব।
মোক আকৌ লগৰ এজনীয়ে কৈছে চব ইউজ কৰিব নোৱাৰে। তাৰ কাৰণে বেলেগ কুকাৰ আনিবলে বেলেগ
অ আছে। তেনেকুৱাও আছে আমাৰ বাইদেউৰো আছে তেনেকুৱা।
আমাৰ ডাঙৰ বাৰ তেনেকুৱা আছে তাৰমানে। সেইটোৰ বাচন বে অ বেলেগ থাকে। কিন্তু আমাৰটোত চব বাচন ইউজ কৰিব পাৰি। অ। কম দামীও পায়। সেইটো সেইটোতো নহয় আমাৰ বাইদেউৰ অ অলপ, দামী আছে।
তাৰমানে যিটোত চব ইউজ কৰিব পাৰি সেইটোত বেছি দাম নিকি?
বেছি দাম নহয় কমতো পাই যায়।
অ।
এই আমাৰটোত যেনেকুৱা
তাৰমানে কি জানানে মই কিনিম কিনিম বুলি ভাবো সদায় হা। এই কিন্তু তাৰ মানে মই মিছা কথা নকওঁ। মই আমি কৈ সৰুৰ পৰাই গেছে ই কৰিছো ন, ইন ইণ্ডাকচন মই ইউছ কৰা নাই লগৰে দে - মোৰ অলপ ভয় ভয় লাগে।
নাই আমাৰোতো প্ৰথমবাৰে আনিছে। আমাৰ মায়ে কত জানে আমাৰ মায়ে ইমান নাজানে নহয়। তথাপিও এতিয়া উপাই নাই দিয়াচোন ইউজ কৰিবই লাগিব হয় ন।
অ, হয় দিয়া।